হয়- হয় নমস্কাৰ ডাঙৰীয়া। কি কৰি আছা?
মানে একো কৰা নাই বুত যিহেতু আজি বহুত গৰম দিছে ন' আজি মানে ঘৰতে মানে ৰেষ্ট লৈ আছে।
আচ্ছা তুমি ৰেষ্ট লৈ আছা। তুমি এনে ডেইলিত জীৱনত কি কৰা? ৰাতিপুৱা কেইটাত উঠা?
ৰাতিপুৱাত মই উঠো মানে ছয়টা বাজাত উঠো ৰাতিপুৱা।
ছয়টাত উঠা। এনে তুমি দৈনদিন জীৱনত কি কি কৰা কোৱাচোন? ৰাতিপুৱা উঠি কি কৰা?
মই ৰাতিপুৱা উঠি কেনে অলপ মা পানী খাও পানী খাই কেনে অলপ মানে মুখ-চুখ ধুও, মুখ-চুখ ধুই কিনে অলপমান ব্যায়াম কৰো। আধা ঘন্টামান ব্যায়াম কৰো। ব্যায়াম কৰি কেনে অলপমাপ নাই এইটো কি-কিতাপ পঢ়ো, যিহেতু মই ছাত্ৰ হয় এজন। এইটোৱে মানে এক ঘন্টা টাইম মই অলপ পঢ়ো। পঢ়ি কেনে মই কলেজ ওলাই যাওঁ। চাৰে আঠটা-নটা বাজা আকৌ আহি কেনে আকৌ গাও চা ধু গাও চা ধুই কেনে অলপ টাইম মানে অলপ টোপনি মাৰো। টোপনি মাৰি কিনে আকৌ এনেকুৱা অলপ সন্ধিয়া হলি চা খাওঁ। আকৌ কিতাপ লৈ পঢ়ো সেইটোৱে মোৰ ডেইলি। আৰু আপোনাৰ-আপোনাৰ মানে
মোৰ ইমান হেৰি নাই বাৰু। মই তোমাৰ তুমি নামাছ পঢ়া নপঢ়া?
অ', পঢ়োঁ।
অ-অ।
নামাজ ত' এইটো পঢ়িব লাগে। অ', পাঁচবাৰকে পঢ়ো।
অ, এইটো বহুত ভাল দেই বহুত ভাল।
মানিব লাগে চ' চবৰে যিটো বেলেগ বেলেগ। থাকে ধ, মইটো পালন কৰিব লাগে।
একদম - একদম এইটো বহুত ভাল। ত' মই তোমাৰ ৰাতিপুৱাহ সাতটাৰুটোৱা
হয়।
উঠি কিনে অলপ খোজকাঢ়ো। পানী, তোমাৰ দৰে ময়ো পানী খাওঁ প্ৰথম গৰম পানী তাৰপিছত খোজ কাঢ়িব যাওঁ অলপ। আহি কিনে ময়ো তোমাৰ অলপ শাৰীৰিক ব্যায়াম চ্যায়াম কৰো অলমান। তাৰপিছত তোমাৰ
আপুনি কিবা কাম চাম কৰে নে কিবা পঢ়ি আছে আপুনি?
মই তোমাৰ দৈনন্দিন জীৱনত পঢ়া শুনা মোৰ হৈ গ'ল। এম এ কৰিলো মই।
অ', আতচ্ছা আতচ্ছা।
তাৰপিছত মই কন্টেকট দৈনন্দিন জীৱনত কামো কৰি আছিলো।
অ'।
এতিয়া মানে কণ্টেকটো শেষ গ'ল, তো মই এতিয়াতো এনেই পঢ়ি আছো আৰু সেই কাৰণে পঢ়ি আছো চৰকাৰী
উম হয়, ভাল ভাল বহুত ভাল।
থেং, ধন্যবাদ ধন্যবাদ। তাৰপিছত মই তোমাৰ শাৰীৰিক ব্যায়াম চ্যাম কৰি আহি, অলপ পঢ়ো তোমাৰ দৰে, এক ঘন্টা।
হয়।
তাৰ পিছত মোৰ নিজা কিবা কাম থাকিলে কামত ওলাই যাওঁ নাথাকিলে ঘৰত মানে নিজৰ ৰাতিপুৱা আহাৰটো বনাওঁ আৰু।
অ' আ ৰাতিপুৱাৰ আহাৰ কি আ আপুনি বনায়, ঘৰত কোনোবা আছেনে আপুনি?
অ' আছে আছে, মা মায়ে বনাই, কিন্তু কেতিয়াবা মায়ে নবনালে মই বনাওঁ।
হয় হয়।
ওলাই যায়। একো নাই। তাৰপিছত ব্ৰেকফাষ্টটো খাই অলপ ৰেষ্ট কৰোঁ। টিভি চাও, মোবাইল তিপো, কিতাপ পঢ়ো বিন্দাচ।
অ' এনেই আ আ আপুনি মৰ্ণিং সময় আৰু মানে এইখিনিএ কৰো আৰু। কিতাপ চিতাপ পঢ়ো, ব্যায়াম কৰো। মই অ' বাইকত নাযাওঁ মানে গাড়ী আছে, গাড়ীত যাওঁ মানে, পইচা দি যাওঁ।
অ' অ' অ' মানে অ' বুজিছো। বুজিছো আৰু তুমি, মইতো খোজকাঢ়ি গৈছিলো কলেজত।
অ'।
সেইটো টাইমত মই খোজ কাঢ়িয়ে অহা যোৱা কৰিছো ওচৰতে আছিল কলেজখন।
অ' মোৰ আৰু ইমান ওচৰত নহয়, এতিয়া ধৰক তিনি কিলোমিটাৰ মান হ'ব।
তোমাৰ তিনি, মোৰ দেৰ কিলোমিটাৰ মান হ'ব।
অ' আপোনাৰ ওচৰতে আছিল আৰু মোৰ অলপ দূৰ আছে।
খোজ কাঢ়িও যাব পাৰি আৰু ঠিকে আছে ঠিকে আছে। মইটো পইচা বচাই কিবা এটা খাইছিলো আৰু।
অ' ভাল কাম কৰিছে আপোনি।
অৱ, মানে তাৰপিছত তোমাৰ তাৰপিছত দুপৰীয়া সময়ত মই অলপমান গা পা ধুওঁ কাম নাথাকিলে। তাৰপিছত মই দাড়ি চুলি কাটো কেতিয়াবা কাটি কিনে আৰু তোমাৰ দুপৰীয়া ভাত খাওঁ আকৌ, খাই অলপমান ক্ৰিকেট খে খেলিব ওলাই যাওঁ।
অ' ক্ৰিকেটো খেলে ন আপুনি?
অ' ক্ৰিকেট খেলো কেতিয়াবা কেতিয়াবা। এতিয়া ডাঙৰ হৈ গৈছো দিয়া মোৰ বয়স পঁচিছ হৈ গ'ল, তথাপিও ক্ৰিকেটটো খেলো কেতিয়াবা কেতিয়াবা।
অ' ক্ৰিকেট খেলাটো ভাল, শাৰীৰিক সুস্থ হৈ থাক ক্ৰিকেট খেলাটো একছোৱেলি ভালে ন।
অ' ফুটবল, ক্ৰিকেট সেইবিলাক ভাল। তোমাৰ মাইণ্ড মোক প্ৰিয়টো ক্ৰিকেটে দিয়া ক্ৰিকেট বেডমিণ্টন ভাল লাগে।
অ হয়।
বেডমিণ্টন খেলোঁ ঠাণ্ডাৰ দিনত গৰম দিনত ক্ৰিকেট খেলোঁ
অ হয়।
অ তাৰপিছত তোমাৰ আহি কিনে অলপমান ষ্টেডিয়াম এখন আছে ওচৰত তাতে অলপ ৰানিং চানিং কৰো
আ উ।
ত দৈনন্দিন জীৱনত মই বাইকখন লৈ ওলাই যাওঁ লগৰ এটাৰ লগত
অ
ফটো উঠো পেপচি খাও অ, পেপচি কল্ড ড্ৰিংকবোৰ খাও।
গৰমত সেইবিলাক খাব লাগে বেছি গল্ডেন মানে।
খাবতো নালাগে চুগাৰ থাকে কিন্তু তথাপিও আৰু খাব মন যায় ন।
অ গৰমত খাব মন যায়
নেমুৰ ৰসো খাওঁ নেমুৰ ৰস।
অ অ গৰমত মানে নেমুৰ ৰস খোৱা ভাল বেছি
অ নেমুৰ ৰসটো বহুত খাব লাগে আৰু কুঁহিয়াৰৰ ৰস খাব লাগে। উম, উম কি বা।
এনে আপোনাৰ প্ৰিয় খাদ্য কি হয়।
মোৰ প্ৰিয় খাদ্য বিৰিয়ানী।
বিৰিয়ানী
অঁ
হ, হু।
তোমাৰ
মোৰ প্ৰিয় খাদ্য ক'ব গ'লে মোৰ ম'ম' হয়।
ম'ম' মোৰ ম'ম'টো অলপ কিবা আমনি লগা হ'ল কিন্তু কিন্তু বিৰিয়ানীটো আগৰ পৰাই আগৰ পৰাই মানে ভাল লগা প্ৰিয় খাদ্য। অ তাতে হায়দৰাবাদী বিৰিয়ানী
উ হয় বিৰিয়ানী লো আপোনাৰ মাংসও থাকে।
অ মাংস থাকে আৰু ৰাইতা দিয়ে ৰাইতাটো থাকিলে আৰু ভাল লাগে আৰু। আৰু কাৰিছে। চাৰি অ সেই দৈনন্দিন জীৱনত এনেকুৱা খাওঁ আৰু মানে। তাৰপিছত তোমাৰ কেতিয়াবা কেতিয়াবা ধৰি লওক দেওবাৰ হ'লে দৈনন্দিন জীৱনটো অলপ বেলেগ হৈ যায়।
অ, কিয় দেওবাৰ হলে আৰু কিয় বেলেগ হৈছে আপোনাৰ।
মানে সিদিনা চবৰে অফিচ কাছাৰী বা তোমাৰ ক'লেজ চলেজ নাযায় মানুহবোৰ। কাৰ্যালয় নাযায় ঘৰতে থাকে তো। সেইদিনা আৰু ক্ৰিকেট খেলোঁ ফুৰিব যাওঁ দৈনন্দিন জীৱনত।
উম, সেইদিনা ঘৰতে থাকে অকল মানে ঘৰৰে বস্তু খোৱা হয়।
অ সেইদিনা তোমাৰ দেওবাৰৰ কথা কৈ আছা।
অ দেওবাৰৰ কথা কৈ আছো
অ দেওবাৰ দেওবাৰতো ঘৰৰ ঘৰৰ বস্তুয়ে খোৱা যায় একদম দুপৰীয়া মাংস চাংস অনা যায়।
উ হয় এনে আপুনি মৰ্ণিঙত মানে কি কি খায় মানে। যেনে - যেনেকুৱা এটা বস্তু আছে সদায় মানে মই ৰাতিপুৱা আপুনি কি খাই ভাল পায়।
মই আগতে ভাত নিমখ তেল পানী ভাত খাইছিলো।
হয়।
তাৰ পিছত মই ৰুটি খোৱা কৰিলো দুখন ৰুটি এতিয়া অ'টছ খাওঁ কেতিয়াবা কেতিয়াবা। কেতিয়াবা নাখাও চাহ তাহ খাই হু হু
আৰু চাহ খাইনে মৰ্নিংত।
অ চাহ খাও চাহ মই নেখাওঁ, কিন্তু দেই খালি আগতে খালি পেটত খাইছিলো আজিকালি, আজিকালি পানীটো খোৱাৰ পিছত চাহ খাওঁ।
নহয়। চাহটো আপোনাৰ খালী পেটত খাব নালাগে। সেই হিচাপতে মানে, বহুত বেয়া মানে খালী পেটত খালে
এই দৈনন্দিন জীৱনৰ এইটো এটা মোৰ বেয়া অভ্যাস বুলি ক'ব পাৰা খালি পেটত। চাহ খাই দিওঁ মই।
উম, এইটো মানে গেছ হয়। খালী পেটত চাহ খালে।
অ, ঠিক কৈছা। তুমি কি চাহ খোৱা। লাল চাহ খোৱা নে গাখীৰ চাহ খোৱা।
মই লাল চাহ খাওঁ। গাখীৰ চাহতো খাওঁ মানে লাল চাহ ইমান নাখাওঁ গাখীৰ চাহটো বেছি খাওঁ। গাখীৰ চাহ টো ভাল লাগে মানে বছি।
কিন্তু গাখীৰ চাহটোত বেছি অপকাৰ কৰে অলপ লাল চাহতকে।
অ হয়। গাখীৰ চাহটো বেছিয়ে কৰে। লাল চাহ আপোনাৰ আদা দি খালে মানে অলপ মানে ভাল লাগে।
তুমি তোমাৰ বয়সটো কিমান এনেই নো?
এনে মোৰ বয়স উনৈশ হব।
ঊনৈশ হ'ব ন তোমাৰ সঠিক সময় তুমি ব্যায়াম কৰা ভালকে। আৰু মানুহৰ পঁচিছলৈকে ওখ হ'ব পাৰে। তুমি দৈনন্দিন জীৱনত অলপমান ষ্ট্ৰেচিং কৰা আৰু ব্যায়াম কৰা এইখিনি সময় বঢ়িয়া সময় আৰু গম পাইছা। তোমাৰ দেহাটো ধুনীয়া হলে মানুটো, ধুনীয়া হবা আৰু মই অনুমান কৰিছো তুমি ধুনীয় কিন্তু আৰু দৈনন্দিন জীৱন এইখিনি কৰিলে আৰু অ মানে তোমাৰ গ্ৰ'থটো ভাল হ'ব ঠিক আছে ফাৰ্ষ্ট কথা। দেহাটো মজবুত কৰি তোলা। আৰু দৈনন্দিন জীৱনত অলপমান ষ্টাডি-চডি কৰি থাকা। অ আৰু খেলা তোমাৰ যদি এনে ব্যায়াম কৰিব মন মাজত তুমি ক্ৰিকেট খেলা। ক্ৰিকেট খেলে তোমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু তুমি গমো নাপাবা বডী। ৰানিং-চানিং হৈ থাকিব ফুটবল।
ক্ৰিকেট মই খেলিছিলো আগতে। আগতে মই ক্ৰিকেটে খেলিছিলো কাৰণ এতিয়া মোৰ লগ চগ নাই এতিয়া।
অ মই এতিয়া মোৰ যিটো বয়স মোৰ। ক'ত লগ আছে মোৰ ক'ত য'ত খেলে থাকে তাতে সোমাই যাওঁ।
উ হয় আগতে ময়ো খেলিছিলো বহুত। খেলিছিলো মানে স্কুলৰ পৰা আহি কিনে ক্ৰিকেট খেলিছিলো এতিয়া। এনেকুৱা লগ আৰু নাপাও মানে ঘৰতে থাকো সেইকাৰণে আৰু খেলিবলৈ যোৱা নহয়।
না বেছি কিন্তু ঘৰত নাথাকিবা, দৈনন্দিন জীৱনত বেছি ঘৰত সোমাই নাথাকিবা অলপমান বাহিৰৰ বতাহ চতাহ লবা, তোমাৰ ভাল হব আৰু এনেকুৱা
হয়
আৰু আমি এটা বস্তু বুজিলো আৰু যে আমি লাষ্ট এডিঙত যে এটা কথাই কব লাগব যে মানে তোমাক কলো আৰু মই এইটো কথা মইতো বুজিছোঁ যে দৈনন্দিন জীৱনৰ অভাস বিলাক ভাল কৰিব লাগে আৰু হয় নে নহয়
হয় ভাবি কৰিব লাগে
এই অভ্যাসে আগত লৈ যায় আৰু মানুহক হয়নে
তিনদিন মানে, তিনদিনটো মেইনটেইন কৰি ৰাখিব লাগে, তেনে
মেইনটেইন কৰি ৰাখিব লাগে, ষ্ট্ৰিক্ট হব লাগে মাইণ্ডত নেকি
হয়
অহ, দিয়া ভাল লাগিলে এইবাৰ আহিম কথা পাতিম
অ হয় আপোনাৰ লগতো ভাল লাগিল কথা পাতি।
একদম একদম ভাইটি ঠিক আছে। দিয়া ঠিক আছে, অ অ ধন্যবাদ মোক
অ